আহ হা গা ধুই আহি আৰাম লাগছে ফেনৰ তলত হয়
অ' ইমান গৰম যে সঁচা গা ধুই পেলাই মজা লাগে কিন্তু দেই।
এ কিন্তু কালিত চাগে অলপ আজি কম কম
উম
গৰম টো কম বাপৰে বাপ চল্লিশ ডিগ্ৰী মান হৈছিল চাগে কালি বহুত গৰম ৰবিবাৰ না ৰবিবাৰ পুৰা একসপিৰিয়েঞ্চ হৈ গৈছে ৰবিবাৰ
ৰবিবাৰ চানডে চানডে মানে কি ৰবিৰে বাৰ মানে নেটো ৰবি মানে জানো ন সূৰ্য সূৰ্যৰে বাৰ সেইকাৰণে সূৰ্যই ধুনীয়াকে মস্তি কৰি দিছে আৰু ন কালি কিন্তু একদম আৰু প্লাছ মাথা মাথাটোত মানে ৰা ৰাতিপুৱা গা ধুই পেলাই অলপ মানে হালকা চা মনবৰত্ন তেল লৰাইছিলো মাথাটো মানে বিষাই থাকে ন সেই তেল লগাৰ পিছত ত আৰু ফ্ৰাই হৈ যোৱা নিচিনা হৈছে গোট তে ন ক বি আ ৰু
আৰু লগা তেল এই মই ভাবছো এই গৰমত তেল লগাইছে উফ বাপৰে!
আ তেল মানে কি আৰু অলপ মা অলপ হাতকেইটা তিতা থাকিলে তেল অলপ এক দুই দুই দুপ লগালে মানে সেইটো চিৰমৰ নিচিনা কাম কৰে মানে তেল অলপ লগালে অ ইউ ডন্ট ন এডছ
অই
অ হ মানে তাৰপিছত সেইয়াই আৰু বুলি কয় তেল লগালে সে দিগদাৰ বহুত দিগদাৰ লাইফত৷
এতিয়া ইংৰাজীত যদি লিখা আছে তো য়েছ কৈ দিবি এতিয়া।
অকে অ
উম
কথাটো মই গম পাইছো।
কথাটো গম পাইছ ন ঠিক আছে অকমান ভাবি চিন্তি কব চব কথা। মোৰ মাঠাটো টিং টিঙাই আছে একদম পিছপিনে আহ খালি মাথাটো বিশাল ন কান্দি বুন্দি?
অ অ অ
ইতিয়া আৰু বিষ খাব ধৰিছে। ভোকো লাগছে সেইকেনে সেই নহয় ইমান গৰমৰ পৰা তাকো উল্টা আজি কেমিষ্ট্ৰি প্ৰেক্টিকেল আছিল একো ফেন চেন নাই হেনকে লিখি আছো কৰি আছো ভাগৰ লাগচি মোৰ যে আজি
উম উম উম
এনেকে হলে ফিজিক্স বা বায়'লজিতত এ ফেনচেন থাকে বায়লজিতটো বহিবয়ে দিয়ে ফিজিকছ
উম উম উম হয় নেকি কথাটো তেনেকা
আজি বেয়া অশান্তি লাগচে মোৰ। আগ্রা গৰম - গৰম সহ্য নহয় - নহয় মুৰ দ্বাৰা
মোৰো একেই গৰম সহ্যটো মোৰো নহয়৷
হয় হয় কাৰো নহয় কোনে গৰম ভাল পায়? অ আছে বাৰু। আছে বাৰু ভাল পোৱা মানুহ আছে। পাহৰিয়ে গৈছিলো।
উম হম্?
পাহৰিয়ে কৈছিলোঁ যে আপোনাৰ ওচৰত আছেই গৰম ভাল পোৱা মানুহজন।
হয় হয়। এনেকুৱা মানুহ থাকে। তাকে আৰু ওচৰত
কোৱা, হৈ গ'ল। দি দিলে হ'ল তাক
পিছলে অলপ ঠিক কিবা চাগে। কেনেকে কি হয় কথাটো
অ, এতিয়াতো চবে কবই।
কবৈয়ে।
গৰম এটা কাৰণতে ভাল পাওঁ, গৰম নহয় এ গৰমত কি ফল হইয়ে ৰস কিবা এটা কল আছিল ৰ। উ গৰমত হয়। অ অ, আমটো আমটো কাৰণে ভাল পাওঁ। যোনটো একদম অৰিজিনেল, আমটো ৰস বনাই কেনে খাব লাগে ন, একদম বঢ়িয়া লাগে। এই পেকেটত থকাবিলাক খাবলে ভাল নালাগে মোৰ। পেকেটত থকা ন মোৰ এটাই যে এ আমৰ সেই জুচ এটা ভাল লাগে, সেইটো হ'ল মাজা। একদম বঢ়িয়া লাগে মোৰ খায়। উম। হেল্ল' হেল্ল'।